হয় হয়, অঁ ভালে আছা ন?
ভালে আছোঁ। আপুনি?
অ' আছোঁ আছোঁ দিয়ক ভালে, তাকে, অ' নাই নাই এনেই মানে বহুত দিন মানে, ফোন কৰা হোৱা নাছিল বুলি আজি এনি মানে মন কৰি ফোন কৰিলোঁ। হয়। অ' আজি মোৰ এটা বিষয় আছিল মানে, যদি আপুনি আলোচনা কৰে, মানে ভাল লাগিব। মানে কৃষকৰ জীৱনৰ য'ত মানে ভাল হ'ব জানোঁ, বিষয়টো? হয় হয় হয় হয়! মানে কৃষক কৰ জীৱনটোতো জানেই আজিকালি মানে কেনেকুৱা মানে, অ' এইটোয়েতো। কৃষক মানে দেশৰ মানে মেৰুদণ্ড বোলা হয়। মানে তেওঁলোক না। থাকিলে আমাৰ খাদ্য মানে। মানে নাপালোহেতেন। হয় নে নহয়।
হয় একো ঠিক কথা কৈছ।
অঁ সেইটো এনে আপুনি মানে বাৰু কেতিয়াবা মানে এই কৃষকৰ জীৱনৰ লগত মানে কেতিয়াবা মানে এই। ওচৰ চুপুৰ মানে পৰিচিত হৈছে ন মানে কেতিয়াবা মানে কৃষকৰ মানে দেখা পাইছে নে কেতিয়াবা হয় শুনিছেনে।
হয় বিস্তাৰিত ভাৱে ক ক'বলৈ গ'লে মই কৃষকৰ লগতে জড়িত বৰ্তমান।
অ ঠিকেই বাৰু ভালে। হয়, হয়, হয়।
কৃষকৰ জীৱন বুলি ক'লে জানেই আপুনি। কেনেকুৱা আজিকালি আজিকালি কৃষক বোৰৰেই খাব নোৱাৰো। উ হৈছে।
অ হয়, হয়, হয় মানে কিছুমান মানে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় তেওঁলোক বাৰু। অ সেইটো। এ মোৰ মানহ আগতে মানে ককও খেতি কৰিছিলে। কিন্তু তেওঁ মানে কিছুমান। সমস্যয়াৰ সন্মুখীন হ'ব লগা হয় কিন্তু মানে। ফলটো যেতিয়া পাই মানে। এতিয়া মানে অতি সুখী হৈছিলো। বছিল ল কিটো তেওঁ।
অ সুখী হবই কাৰণ কৃষকে কষ্ট কৰিব কষ্টৰ পৰিণামটো যদি ভাল পায় তেতিয়া নিশ্চয়। তে ন কি হব।
অ হয় ঠিক কথা। মানে কৃষকৰ দিন হয় হয় ক অ নাই তাকে এ কৃষকৰ মানে দিনটো সাধাৰণ। মানে এনে আপুনি ভাবিলে কেনেকে আৰম্ভ হয়।
কি মৰ দিন ৰাতি বুলি কথা নাই। কৃষকৰ। সকলো সময়তে তেওঁৰ একটাই চিন্তা কৰে আজি খেতিতটো ভাল হ'ব নে নাই। বৰষুণ দিলেও তেওঁলোকৰ। কেতিয়াবা বিপদ হয় কেতিয়াবা ৰদিলও কেতিাব বিপদ হয়। সকলো সময়তে তেওঁলোকে। সম্যাৰ সন্মুখীন হৈ থাকে।
অ মানে এটা চিন্তা আহিল। মানে হৈ থাকিব লাগিব আৰু তেওঁ।
ন কাৰণ খেতি কৰিবলৈ হ'লে আজি খেতি। খেতি কৰিব কালি ফলটো নাপায়।
ঠিক বাৰু ঠিক বাৰু হয়- হয় -হয় সেইটোৱে।
কেইমা মান লাগি যায়
হয় তিনি চাৰি মান লাগি যায় তেওঁলোক মানে অধিক কষ্ট কৰিব লগা হয় অ হয় হয় হয় তাকেই ভাবিছো অ হয় হয় নিশ্চয় নিশ্চয় এইটোৱে সেয়ে আৰু বাকী আপোনাৰ গাঁৱৰ ফালে কওকচোন মানে কেনেকুৱা খেতি বাতি মানে কেনেকুৱা বাৰু।
আমাৰ গাওঁ ফালে বিশেষকৈ ধান খেতি কৰা হয়।
হয় হয় ধান খেতি হয় হয়।
এতিয়া যিহেতু বৰ্তমান ধানৰে দিন। এতিয়া ধান খেতি। এতিয়া আৰম্ভ কৰিছে কঠিয়া ৰুইছে।
অ হয় হয় হয়। ঠিকেই মানে ধান ৰোৱা। হয় হয়। মানে ধান ৰোৱা মাটি চোৱা মানে আৰু গৰু চোৱা শাক পাচলিৰ যত্ন লোৱা আৰু মানে মানে সেই আৰু অতি কষ্টকৰ হয় কিন্তু।
চৰকাৰেও কৃষকৰ কাৰণে বহুত খিনি সুবিধা ধা আনিছে।
হয়, হয় হয়- হয় ঠিকেই ঠিকেই। চৰকাৰেও মানে ভাল মানে কিছুমান দায়িত্ব ল'ব ধৰিছে যদিও মানে। আৰু কিছুমান ধৰণৰ সমস্যা। হয় বাৰু ন।
হয় সমস্যা হবই সমস্যা আজিকালি কাৰ নাই। সকলোৰে সমস্যা। এতিয়া চৰকাৰৰ কথা কওঁতে এটা কথা মনত পৰিছে যিখিনি মানে খেতি কৰা হয়। চৰকাৰে যিবিলাক বিধান কিনা হয় সেই বিধানসমূহৰ পৰা। টা ভাল কাম কৰিছে তাৰে পৰা যোনটো কৰ সেই কৰটো মাফ কৰি দিছে
অ ঠিকেই সেইটো মানে ত ভাল পদক্ষেপ লৈছে মানে তেওঁলোক।
অ এই বিধানটোৰ যেয়া কিনিব তাতে বিধানৰ পৰা কৰ বিলাক গুচাই দিছ চব। সেইটো ভাল কাম কৰিছে বহুত।
অ ঠিকে ঠিকেই ভালে ভাল পদক্ষেপ এইটোৱে মানে এনেকুৱা মানে সদায় মানে এনেকুৱা ভাল ভাল পদক্ষেপ লৈ থাকিব লাগে তেওঁলোকৰ মানে কৃষকৰ বাবে অতি মানে ভাল হৈ পৰিব তেতিয়া আৰু এই বিশেষকে মই মানে ই মানে কি এই যোৱা কেইবছৰ মান মানে শুনিবলৈ পাওঁ মানে এই বানপানীয়ে বহুত বৃহৎ ক্ষতি কৰে মানে ক'লে
অ বানপানীৰ ফলত বহুত খেতি নষ্ট হৈছে।
বানপানীৰ কাৰণে মানে কৃষকৰ মানে জীৱনটো অ অতি মানে কষ্টকৰ হৈ পৰে অ।
এতিয়া কথা কোৱা যে কৃষকৰ সমান ধনী মানুহ কোনো নাই কিন্তু ব তোমাৰ ভিত খক দুখীয়া হৈ আছে বৰ্তমান
সেইটোৱে কাৰণ হৈছে। আৰু তাৰেওপৰি হয় হয়, কওকচোন। ঠিকেই ঠিকেই অ হয় হয় অথচ মানে আজি কালি মানে কিছুমান এনেকুৱা মানু্হ আছে মানে তেওঁলোকৰ প্ৰতি মানে মৰম সেইবিলাক মানে একোৱে নোহোৱা হৈছে ভাব নোহোৱা হৈছে এ এইটোৱে
কি মানুহে জীপ চিপ খেতি কৰি কিনো লাভ?
অ কি নোলাব কিন্তু অথচ তেওঁলোকৰ বাবে আমি আছো।
উম সেইটো চবে বুজিব লাগিব। মানুহে
অ সেই ঠিকেই আৰু মই শুনিবলৈ পাওঁ মানে মাটিৰ খেতি বাতিৰ কিবা দালাল শব্দ মানে এই মানুহ বিলাকো থাকে মানে দুষ্কৃতি কাৰ্য কৰে মানে মানে ফাৰ থাকে ন অ এইটোৱে এনে আপোনাৰ মতে মই যদি ক'ব যাওঁ মানে নৱপ্ৰজন্মই আমাৰ কি কি মানে এই মানে ইয়াৰ পৰা শিকিব লগীয়া মানে এই যিহেতু কৃষকৰ জীৱনৰ পৰা
কৃষকৰ জীৱনৰ পৰা প্ৰথম কথা নৱপ্ৰজন্মই শিকিব লাগিব পৰিশ্ৰম আৰু ধৈৰ্য। পৰিশ্ৰম আৰু ধৈৰ্যটো শিকিব লাগে কাৰণ কৃষকৰ সমান ধৈৰ্য কাৰো নাই।
ঠিকে ঠিকে মানে সকলো যদি মানে নৱপ্ৰজন্ম সৰু ল'ৰা ছোৱালী যদি মানে সৰুতে যদি ধৈৰ্য্য পৰিশ্ৰম এইবোৰ শিকে মানে তেওঁলোকৰ আগৰ সময়ত মানে বহুত সুখৰ জীৱন কটাব পাৰিব তেওঁলোকে
পাৰিব বহুত সুখত কাম কটাব পাৰিব।
প্ৰজন্ম কিছুমান মানে এনেকুৱা এলেহুৱা ধৰণৰ নিচিনা হৈ গৈছে তাত মানে তেওঁলোক লোকৰ মানে স্বাস্থ্যৰ প্ৰতিও মানে হেৰি নৰখা হৈছে তাকে মই ভাবিছোঁ মানে এনেকুৱা হ'ব নালাগে। এওলোকৰ পৰা বহুত কথা শিকিব লাগে।
হয় হয়, আৰু আপুনিটো এটা কথা লক্ষ্য কৰিছে নে‌ নাজানো কিন্তু আজিকালি বহুত মানে ল'ৰা ছোৱালীয়ে হওক কম মই, খেতিত আগবাঢ়িছে। ছে।
হয় হয়, খেতিত কিন্তু আগবাঢ়িছে। হয়, হয়।
অ মানে খেতি কৰিবলৈ ধৰিছে। বহুতে, আমাৰ নিচিনা মানে যুৱ প্ৰজন্মই খেত
হয়, হয়। এইটো এটা ভাল পদক্ষেপ কিন্তু। মানে ভাল অ এইটোৱে মানে ভাল কথা শিকায়ও আমাক সকলোকে। যে, হয় হয়, হয়। এইটো ভাল কথা শিকায়। মানে সকলোৱে মানে পৰিশ্ৰম কৰাটো উচিত। বুলি ভাবো মই। সেটোৱে।
আপুনি খেতি কৰে নে?
হয়, মই খেতি মানে মানে, ইয়াতে মই যিহেতু চহৰত আছো কিন্তু মই কেতিয়াবা গাঁৱ গাঁৱত মানে মামাহঁতৰ ঘৰলৈ গলে, মানে মানে প্ৰত্যকবাৰে মানে মই খেতি খন মানে চাবলৈ যাওঁ, মানে কেনেকে ধৰণে মামাহঁতে খেতি কৰি আছে। তেওঁলোকৰ মানে কেনে ধৰণৰ মানে কাম বোৰ মানে। মই সেইবোৰ উপভোগ কৰি মানে বিৰা বিৰাট মানে মনটো ভাল লাগি যায় আৰু অলপ সহায়ো কৰি দিওঁ যিহেতু। কেইদিনমান থকা যোৱা কাৰণে। সেইটোৱে মই ভাবো কি, কষ্টকৰ আছে কিন্তু মানে গৰম দিলে যিহেতু মানে গ্ৰীষ্ম হলে ইমান গৰম পৰে।
হয়।
টো আৰু গৰম ঠাণ্ডা একো নাই। মানে পৰিশ্ৰম কৰি যাব লাগিব। হয়, হয়, হয়। অ। এনে কৃষকৰ, নিশ্চয় নিশ্চয় শিকিব লাগে তাকে। মানে কৃষকৰ জীৱনত যদি আনন্দৰ কথা হয় মানে কোন মুহূৰ্তত হয়নো এই আনন্দটো, তেওঁলোকৰ বাবে?
কলে আমি যিটো কওঁ মাক মাত মাহত
হয়, হয়, হয়।
নে মানে ভোগালী বিহু উদযাপন কৰে।
ঠিকে ঠিকে। আহ। হয় হয় হয়। মানে মাঘ মাহত, ধান কাটে ধান কাটে। তেওঁলোকৰ মানে এই ফচলবোৰ মানে অতি ধুনীয়াকে হৈ উঠে।
মানে ভঁৰাল বোৰ ভৰ্তি, ভৰপূৰ হৈ যায় ভঁৰালসমূহ।
অ অ, অ অ।
দিন মানে তেওঁলোকৰ। তেওঁলোকৰ সমান তেতিয়া আনন্দ কোনো নাই সেইখিনি সময়ত।
অ, হয় হয় হয়। ঠিকে ঠিকে ঠিকে। এইটোয়ে, আৰু ঠিক কৈছা মানে, আজিকালি মানে কি আৰু ডাঙৰ ডাঙৰ মানুহ কিছুমানে ডাক্টৰ, ইঞ্জিনিয়াৰ সেনেকুৱা মানুহ আদি মানুহে, মানে, এইবিলাকৰ কথা থা মানে পাহৰি যায়।
অথচ তেওঁলোকে সেই কৃষকৰ পৰা খাই আছে।
হয় হয়, নিশ্চয় নিশ্চয়। এইটোৱে কথা। অ, আৰু এই আৰু সুখী জীৱন মানে তেওঁলোকৰ মানে বহুত কমেই আহে। যদিও মানে অতীত খন্তেকীয়া মানে সুখৰ আহে। হয়।
হয় হয়।
অঁ। তাৰে বাবে মানে। কি আৰু?
তেওঁলোকৰ জীৱনত মানে, সুখ কম, দুখ বেছি। ছি।
দুখ, দুখটো বেছি কিন্তু। পৰিশ্ৰম বছি, দুখ বেছি।
কাৰণ ক'ত কেতিয়া অঘটন হৈ যায় কোনো গম নাপায়। কিছুমান দু দুষ্টকাৰিয়ে অনেক কিবা চুৰ কৰি লৈ যায়। খেতি বেয়া কৰি দিয়ে কিছুমানে।
ঠিক কথা, ঠিক কথা। খেতি বেয়া কৰে, আৰু কিছুমান যদি ঘৃণা থাকে সেইবিলাকেও মানে, বহুত মানে, ঠিকেই আৰু, ঘৰত, ঠিকেই ঠিকে। মাটি দালাল চালাল এইবিলাক মূৰ টকাই থাকিবই।
এইবিলাক থাকিবই।
হয় হয় হয়।
মানে প্ৰথম কথা কি, খেতিয়কক আমি সন্মান কৰিব পাৰিব লাগিব। তেওঁলোকে সেইখিনিতে বহুত সুখ পায়। যেতিয়া আমি খেতিয়ক সন্মান দিও, খেতিয়কে সুখ পায়। যে ঠিক আছে যে মোক সিহঁতে সন্মান দিছে।
নিশ্চয় নিশ্চয়। ঠিকে ঠিকে ঠিকে, আৰু মই এটা কথা কথা ভাবো কি এই ৰঙালী বিহুত যোনটো আমাৰ মানে, এই যোনটো মানে কি হয়, বিহুৰ মানে ফাংচন উপলক্ষে তেওঁলোকক মানে এটা সম্বোধনা দিলেও মানে ভাল হ'ব ন?
হয় বহুত ভাল কথা কৈছে আপুনি।
হয় হয়। অ' তেওঁলোক, তেওঁলোককো মানে এটা ভাল গামোচা ৰোপন কৰি পেলাই তেওঁলোকক সন্মান কৰিব লাগে। তেতিয়াহ তেওঁলোকৰ মানে, এই হেৰিটো থাকিব আৰু, তেওঁলোকৰ চিন হিচাপে মানে তেওঁলোক, মানে সমাজত স্বীকৃতি পাব।
হয় হয়।
অহ, সেইটোৱে মানে, আৰু কথা
আপোনাক এটা শেষত এটা পৰামৰ্শ দিব বিচাৰো যে, আপুনি চহৰত থাকে যদিও খেতি অলপ হলেও কৰিব।
অলপ হ'লেও মাতি আছে কিন্তু, কেতিয়াবা- কেতিয়াবা কৰো বাৰু। এইট, তেনেকে মানে পৰিশ্ৰম কতিয়াবা কৰোঁ আৰু মই সেই আৰু।
খেতি বুলিলেই যে অ 'খেতি বুলিলেই যে পাঁচ দচ বিঘা কৰিব লাগিব সেইটো কথা নহয় খেতি মানে খেতি আৰু অলপ কৰিলেও, অহ,
ঠিক বাৰু আজি কথা পাতি ভাল লাগিল বুলো। মানে কৃষকৰ জীৱনৰ ওপৰত বহু কথা জানিবও পালোঁ মই ঠিক বাৰু ঠিক আছে ভালে থাকোঁ। অ ' হয়।